হেল্ল'
অ, কি কৰিছা?
এয়া আছিলোঁ এনে তুমি?
ময়ো এনেই আছিলোঁ ভালনে?
ভাল ভাল, তোমালোকৰ ভাল?
আছোঁ আৰু, মা হতে কি কৰিছে? মই ঘৰতে অ,
অ, মাহত চব আৰু আছেই নে আৰু কামত লাগি লাগি।
অ, অ,
অ, তাকে আমি চব বহি আছিলোঁ এনেই।
অ, অ, তাৰপিছত তোমালোকৰ ভাইটিৰে জন্মদিন আছিলে নহয় বাৰ এইদিনতে।
অ', নহয় আহিহে আছে, হেৰি অ এঘাৰ তাৰিখে আছে
অ', কি কৰিম বুলি ভাবিছা এনেই প্লেনিং?
মানে ভাবিছো আৰু ঘৰত ইমান ধুম ধাম কে নাপাতো, এই আমাৰ সেই অনাথ আশ্ৰমে তে দিম বুলি ভাবিছিলো, কিন্তু ওচৰত তেনেকে অনাথ আশ্ৰম নাই নহয়
অ',
সেইকাৰণেও ওচৰতে এই আমাৰ বৃদ্ধাশ্ৰম এখন আছে, সেই বৃদ্ধাশ্ৰম খনলৈকে ঘৰ এতিয়া যাম, আৰু তাতে যেনিবা কিবা কিবি খুৱাই দিম, তাৰপা সন্ধিয়া মন্দিৰলৈকে যাম আৰু এপাক
অ', অ', ভালেই ভাবিছা
অ', তাকে
এনেকে এনেই ঘৰত এইবোৰ মানে, অনুষ্ঠান পতাতকে তেনেকে বৃদ্ধাশ্ৰম বা অনাথ আশ্ৰম এইবোৰত দি দিয়াই ভাল, আৰু মানে এতিয়া যত য'তে ত'তে বৃদ্ধাশ্ৰম বোৰ হ'ল, অনাথ আশ্ৰম বৃদ্ধাশ্ৰম যতে ত'তে হ'ল
কিন্তু, কিন্তু, এই বৃদ্ধাশ্ৰমবোৰ কিন্তু প্ৰয়োজন আছে দেই কাৰণ অ যিবিলাক ল'ৰা ছোৱালীয়ে যেতিয়া পিতৃ মাতৃৰ যত্ন নাৰাখে তেতিয়া এতিয়া বৃদ্ধাশ্ৰম বিলাক লাগিবই ন আৰু কিছুমান মাক বাপেকে নিজৰ ল'ৰা ছোৱালী এৰি থৈ যায় সেইটো কাৰণে অনাথ প্ৰয়োজন আছে
হয়, হয়, সেইটোৱে যদি তোমাৰ পিতৃ মাতৃক যত্ন ললেহেঁতেন, বা নিজৰ ল'ৰা ছোৱালী তেতিয়াতো এইবোৰৰ কোনো প্ৰয়োজনীয় নাছিলে বহুত কমি গ'ল হেতেন মানে প্ৰয়োজন নাছিলে বুলিও নকওঁ, কিন্তু সংখ্যাটো মানে পৰিমাণটো কমিলেহেঁতেন
অ', কিন্তু কি কৰিবা, আৰু নিজৰ পিতৃ মাতৃৰ যত্ন নলয় কাৰণে আৰু মোৰ মতে কিন্তু বৃদ্ধাশ্ৰমৰ প্ৰয়োজনতটো আগতকে এতিয়া বেছিকেহে বাঢ়িছে
বেছিকে হৈছে, বহুত বেছি হৈছে, আগতে মানে আকৌ এনেকুৱা নাছিলেই এতিয়া যিমান মানে ল'ৰা ছোৱালীবোৰে মাক বাপেকক এৰি এৰি যাবলৈ লৈছে, বা খেদি দিবলৈ লৈছে, সেইখিনি আগতে নাছিলে
অ', সেইটোৱে আচলতে এনেকুৱা নহয়, কিছুমান বৃদ্ধাশ্ৰমলে বৃদ্ধ লোক বিলাক মানে নিজৰ যায় কিন্তু কেতিয়াবা আৰু নিজৰ যিবিলাক পৰিস্থিতি সেই পৰিস্থিতিয়ে বাধ্য কৰাই বৃদ্ধাশ্ৰমলৈ যাবলৈ
হয়, হয়, অ', সেইটোয়ে ঠিকেই কৈছা মানে আগতে তোমাৰ যৌথ পৰিয়াল আছিল, সকলো মানে একেলগে থাকিছিল এতিয়া বেছিভাগে সৰু পৰিয়াল তোমাৰ চাকৰি বা ব্যৱসায়ৰ বাবে দূৰত থাকে সেইবাবে মানে বহু বৃদ্ধ লোক এতিয়াও এ অনুভৱ অকলশৰীয়া মানে অনুভৱ কৰে সেইকাৰণে কিছুমান যায় নিজৰ ইচ্ছাত যায় মানে, সেইখিনি যি অকলশৰীয়া অনুভৱ কৰি পেলাই নিজে যায়
হয়, হয় আৰু এনেকুৱা হয় ন, নিজৰ ইমান সোপা কিছুমানৰতো তিনিটা চাৰিটা সন্তান থকাৰ পিছত অৱহেলিত হৈ থাকে আমাৰ ওচৰ গাঁৱত তেনেকুৱা বহুত দেখিছো, যাৰ কাৰণে মানে বৃদ্ধাশ্ৰম খনলৈ যাবলগীয়া হয় আৰু তেনেকুৱা পৰিস্থিতিত যদি বৃদ্ধাশ্ৰমখন নাথাকিলেহেঁতেন, তেওঁলোকৰ দায়িত্ব কোনে ল'লেহেঁতেন
কোনে ললেহেঁতেন
ভাবিবলগীয়া কথা নহয়নে বাৰু
সেইটো বহুত দুখৰ কথা হয় গম পোৱা নাই, আমাৰ সমাজৰ এটা এইটো লাজ লগা আৰু বহুত দুখৰ মানে কথা
হয়, হয় কিন্তু,
সেইটো, পিতৃ মাতৃয়েতটো নিজৰ সন্তানক ডাঙৰ দীঘল কৰিছে, চোৱাচোন এ নমাহ ন দিন গৰ্ভত ৰাখি তোমাৰ সন্তানটি জন্ম দিয়াৰ পৰা দি ইমান ডাঙৰ এটা চাকৰি কৰা যোগ্যতা উ কৰালৈকে যোগ্য হোৱা লাগে মানে এটা চাকৰি কৰিব পৰা যোগ্য হোৱা লাগে। কিমান দিন মাক বাপেকে বাৰু ল'ৰা ছোৱালীক ল'ৰা ছোৱালীক মানে পোহ পাল দি আছে হয় নাই বাৰু। নিজে নাখায়ও মানে তেওঁলোকক খুৱাইছে তাৰপিছতো মানে মানে উম, বয়স হোৱাৰ লগে লগে তেওঁলোকৰ যত্ন লোৱাটো সন্তানৰ এটা দায়িত্ব। দায়িত্বৰ লগতে কৰ্তব্যও অ', কৰ্তব্য।
অ', কিন্তু
সেইবোৰ এ সেইবোৰ মানে তেওঁলোকে কৰাৰ বাট কৰি তেওঁলোকে এৰি দিছে।
হয় হয়।
চাকৰি কৰিছে মানে নিজে প্ৰতিষ্ঠিত হৈ গৈছে নিজে ল'ৰা আজিকালি ল'ৰ কথা বুলিও ক'ব নাই গম পোৱা নাই।
আজিকালি একে ল'ৰা ছোৱালী হয়। তাকে সেই সেইবিলাকে হৈছে কাৰণ এটা ভ্ৰণ যেতিয়া মাতৃ গৱৰ স্থিতি লয় সেইয়ে দিনাখনৰ পৰা এজনী মানে মাতৃয় কিমান খিনি কষ্ট সহিব লগগীয়া হয় হয়ে নাই। তথাপিতো মানুহ হিচাপে গঢ় দিয়া পিছতো লৰা ছোৱালী বিলাক যেতিয়া ইমান ডাঙৰ হৈ যায় ডাঙৰ হোৱা লগে লগে যে মাক দেউতাকৰ প্ৰতি থকা দায়িত্ববলাক পাহৰি যায় মাক বাপেকক বুজা বুলি ভাবে আৰু সেইটো কাৰণে বৃদ্ধাশ্ৰমলৈ পঠিয়াই দিয়ে আৰু আজিকালি কি হৈছে মানুহ বিলাক বেছি আত্মকেন্দ্ৰিক হৈ যোৱা নাই জানো তো আত্ম
হয় হয় নিজৰ নিজেহে নিজৰ নিজৰটোহে চিন্তা কৰে মানে তেওঁলোকে।
মানে নিজৰ মাক বাপেককো কোনোবা এটা সময় চিনি নোপোৱা হৈ যায়।
চিনি নোপোৱা হৈ যায়। মানে এতিয়া চচোন ন দহ মাহ গৰ্ভত ৰাখোতে তেওঁওলোকক কিমান কষ্ট হয় মানে তেওঁলোকে খাব মন যোৱা বস্তু বস্তুবোৰ খাব নোৱাৰে কিছুমান বা খাবলৈ মন নোযোৱা বস্তুও কিছুমান খাব লগা হয়। খোৱা বোৱা পৰা বা নিজৰ যিটো মন য সেইটো কাম কৰিব নোৱাৰে তেনেকুৱা অৱস্থাৰ পৰা এটা সন্তানক জন্ম দিয়াৰ পৰা ইমান ডাঙৰ কৰি তেওঁলোকক এটা চাকৰি দিয়াালৈকে কিমান দীঘলীয়া সময়। সেই সময়কণ পোৱাৰ পিছত চাক যেতিয়া সন্তানটোৱে এটা চাকৰি কৰি নিজৰ ভৰিপত নিজে থিয় দিব পাৰে তেতিয়া মাক বাপেকৰ মানে দৰকাৰ নাই মানে পাৰ পাই গল আৰু তেওঁলোকে। সেইটোৰ সেইটো কিন্তু বহুত বেয়া হৈছে সমাজখন ধ্বংসৰ পিনে গতি
অ', উসৃংখলতা বিলাক বাঢ়িছে দেই উশৃংখলতা বাঢ়িছে।
প্ৰতিটো প্ৰজন্মই আৰু আমি পাইছিলো ন ককা আইতা মৰম কিন্তু আজিকালি আজকালিনন ল'ৰা ছোৱালীয়ে ককা আইতাকো মৰমটোৱে বুজি নাপায়।
গৰম চিনি নাপায় ককা কইতাক বাদ দিয়ে তোমাৰ খুৰা খুৰী বা বৰমা বৰ্তা। সেইবোৰ চিনিয়ে নাপায় অকল তেওঁলোক মাক দেউতাকৰ লগতে সীমাবদ্ধ মানে। মাক দেউতাক আৰু ঘৰ চাৰি বেৰ সেই সেইকেইটাৰ মাজতে সীমাবদ্ধ তেওঁ।
হয় আগতে আমি গৰম বন্ধ বুলি কলে ককা আইতা ঘৰলে যাও আজিকালিো চিনিয়ে নাপায়। আজিকালি ঘৰৰ কাষৰ মানুহ ঘৰত কোন থাকে নাজানে।
নাজানে আৰু গৰম বন্ধ বুলি কলে এইবোৰ মামা ঘৰ পেহা ঘৰ পেহী ঘৰ এইবোৰ নহয় মানে। কোনোবা দূৰত যাব। মানে এইবোৰ কবা এইবোৰ চাবলগীয়া জেগাত যাব শ্বিলং যাব বা চেৰাপুঞ্জী। কিবা কিবি মনালী চনালী কিবা কিবি বেলেগ আৰু গুৱাহাটী এ কিছুমান মানে এনেকুৱা যাব। সেইবোৰ আৰু ফুৰিব লগা জেগাত যাব কিন্তু এ মামা ঘৰ বা জেঠাইৰ ঘৰ সেইবোৰ পাহৰিছে মানে
অ কিনো এ এটা কথা বৃদ্ধাশ্ৰমত সকলো বিিলাক সুবিধা থাকে নাই বাৰু
থাকে থাকে বৃদ্ধাশ্ৰমতো বহুত খিনিয়ে সুবিধা থাকে খা মানে সাধাৰণতে তোমাৰ থকা খোৱাৰ ব্য্ৱস্থা বা চিকিৎসাৰ সুবিধা লগতে তোমাৰ নিয়মীয়া তাত স্বাস্থ্য পৰীক্ষা হয় নহয় আৰু ব্যায়ামো কৰিবলৈ দিয়ে আকৌ মনোৰঞ্জনৰ ব্য্ৱস্থা আছে লগতে বেলেগ মানে আন আন বৃদ্ধ লোকসকলৰ লগতো সময় কটোৱা বা কিছুমানানে কোনোবাই গান গায় বা তেনেকেই আৰু বৃদ্ধখিনিৰ মাজত কোনোবাই ভালদৰে মানে বৰগীত গাব পাৰে বা কোনোবাই এ নাচা মেলা কৰিব পাৰে তেনেকোকুৱাও মাজত সেইখিনিয়ে আনন্দ আৰু সেইখিনিতে মানে তেওঁলোকে ঘৰৰ সুখ খিনি বিচাৰি পাবলে মানে এনে বিচাৰি পাই আৰু বিচাৰিও ক'ত পাব বাৰু ঘৰৰ সুখ খিনিো আমি যে বেলেগ চেষ্টা কৰে আৰু
সেই সুবিধাাবোৰ ভাল কিন্তু মানে নিজৰ ঘৰখনত যেতিয়া পূণতা যিটো মৰম যিটো সন্মান যিটো মানে যিটো এটা স্বাধীনতা পাই সেইটো বৃদ্ধাশ্ৰম বিলাকত কৰবাত নহয় কৰবাত তেওঁলোকে নিঃসংগতাটো অনুভৱ কৰে
কৰে কৰে কিয়নো মানে কৰিবই কিয় নকৰিব চোৱাচোন ঘৰ এখন বুলি ক'লে কিমান এটা মৰম সোমাই থাকে তাত তাত মৰমৰ লগতে তাত মানে সম্পৰ্কবোৰ সম্পৰ্কবোৰ এতিয়া তোমাৰ টকা পইচাৰে সম্পৰ্কবোৰ জুখি জুখিব ল'লে মানে মানুহে
হয় হয়
মৰম চেনেহ আদৰবোৰ নাইকিয়া হৈ গ'লানে
অ কাৰণটো মানে উই হেৰি মৰম সন্মান আৰু সময় সময়তটো মানুহৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ অকল খাদ্্য আৰু চিকিৎসাইটো এজন বৃদ্ধ বা তোমাৰো মখতো মানে একেবাৰে সৰ্বোচ্চ সুখ ো দিব নোৱাৰে ন
দিব নোৱাৰে তোমাৰ এনেকুৱা হয় এখন এখন বৃদ্ধাশ্ৰমত তেওঁ শাৰীৰিক কিবা এটা সুবিধা হৈছে তেতিয়া তেওঁক চিকিৎসকে চিকিৎসাৰ জৰিয়তে শাৰীৰিকটো ভাল কৰিব পাৰিব কিন্তু তেওঁৰ মানসিক অৱস্থাটো কোনে ভাল কৰিব তেওঁতো বাহিৰে লাগিলে তেওঁ কথা পাতি থাকক বা হাঁহি থাকক মনৰ ভিতৰৰ অৱস্থাটোতো তেওঁ কোনেও বুজি নাপায় যিটো মানে তেওঁৰ নিজৰ পুত্ৰৰ পৰা বোৱাৰীৰ পৰা আঁতৰি থকা দুখ নিজৰ নাতিৰ মুখ নেদেখা দুখ অ সেইয়াই কি ক'বা আৰু এনেকয় গৈ থাকিলে আমাৰ মানে সমাজখন এ ধ্বংস হ'ব মানে আমি ভৱিষ্যতৰ তুমি কি বুজাম মানে কি শিক্ষা দিম
হয় হয় কাৰণ আজিকালি
আৰু এটা কথা শুনা হা তুমি এনেকুৱা হব এতিয়া আমাৰ এতিয়া নিজৰ মাক দেউতাকে ককা কইতাকক যেতিয়া অৱহেলিত কৰা ল'ৰা ছোৱালী কেইটা দেখিব মানে তেওঁলোকৰ নাট তুমি যেতি দেখিব তেতিয়া শিকি শিকিব মানে ডাঙৰ হোৱাৰ পিছত মানে মাক বতেকক এৰি দিব লাগে সেই ল'ৰা ছোৱালী কেইটাই ো সেই মাক বাপেকেো এৰি দিব ডাঙৰ হোৱাৰ পিছত
হয় আৰু আচলতে আৰু আচলতে কি হয় জানা মানে কেতিয়াবা কেতিয়াবা বেলেগ পৰিস্থিতিও থাকে এতিয়া ধৰা কোনোবা এজন শিশুক যেতিয়া সৰুতে মানে মাক বাপেকে বৰ্ডিং স্কুল পঠাই দিয়ে সেই শিশুৰ শৈশৱ কালতটো মানে পুৰা একেবাৰে ধ্বংস কৰি তেতিয়াও চাগে সেই শিশুটোৰ মনতো সেই আবেগতটো নাথাকে যে আহ ভৱিষ্যতে বৃদ্ধ মাক দেউতাকক তেওঁলোকৰ লগত আ ৰাখিব লাগে এনেকুৱা কিছুমান পৰিস্থিতিও অৰিহণা যোগাই আছে।
অ' মাক দেউতাকৰ প্ৰতি দায়িত্ববোধতো সিহঁতি নেজানি যে মাক বাপেক বা অভিভাৱকৰ উম প্ৰতি মানে এ এটা সন্তানৰ কিমান দায়িত্ববোধ থাকে বা কিমান মৰমেও নাপায়। যদিতো মৰমো পাবলৈ সময় নাপায় সেই বন্ধ কেইদিন ঘৰলৈ যাব তাৰ পিছত তেতিয়াও মাক বাপেক বোতো মৰম কৰিবলৈ সুবিধাই নাপায় সময়ে নাপায়। এ চাকৰি কিবা কিবি নিজৰ ল'ৰা ছোৱালীকতো এতিয়া বেলেগ তোমাৰ মানুহ ৰাখে ন ল'ৰা ছোৱালীক চম্ভালিবলে তেনেকুৱা তেওঁলোকে কি বুজি পাব মৰম কি আদৰ কি
অ' সেইটোৱে। আৰু আজিকালি এনেকুৱা হয় ন চবে মানে ব্ৱসায় কৰিবলৈ ললে সকলো চাকৰিমুখী হৈ গ'ল সকলোৱে ব্যস্তিত্বপূৰ্ণ জীৱনত সোমাই গল গতিকে মানে নিজৰ বাহিৰে বাকী কোনোবা বা নি নিজৰ মাক বাপেকৰ কথা বা নিজৰ ককা আইতাক তেনেকুৱা কথা চিন্তা কৰিবলে নহয়। আৰু দা চবতকে ডাঙৰ কথা ককা গইতাকক বুজা বুলি ভাবে আৰু বুজাতটো আঁতৰাবলে তেওঁলোকে বি বৃদ্ধাশ্ৰমলৈ পঠিয়াই দিয়া আৰু তেওঁলোক বৃদ্ধাশ্ৰমলৈ নাযায় যে মাক বাপেক বা ককা আইতাকনো কেনেকে আছে মানে তেওঁলোকে তেনেকে কেই মৰিবলৈ দিয় আগতে এৰি দিয়ে।
আৰু
এই ইটো কিন্তু ব কিন্তু এ চৰকাৰে কিন্তু চৰকাৰে সুবিধা দিয়ে ন বৃদ্ধাশ্ৰমসমূহত।
দিয়ে দিয়ে চৰকাৰৰ সুবিধা দিয়ে তেনেকে চৰকাৰৰ সুবিধা নাজানাব কিন্তু কিছুমান এন জি অ' সেইবোৰ হাতত লয়।
অ' কিন্তু অ' মোৰ মতে চৰকাৰেও কিছুমান
চাগে চৰকাৰেও কিবা এটা দিব লাগিব।
অ' কিছুমান পইচাবোৰ পইচা কে এটা মানে এটা পুঁজি আবণ্টন কৰিব লাগে বৃদ্ধাশ্ৰমনত নামত কাৰণ যিসমূহ প্ৰাপ্তবয়স্ক নাগৰিক অ'
উম চৰকাৰে এতিয়া এটা হেৰি দিছে নহয় এইটো চাকৰিয়াল যিখিনি মানুহ সেইখিনি মানুহক তোমাৰ কেইদিনমানৰ কাৰণে ছুটি দিয়ে সিহঁতক মানে বছৰ কিমান দিন মানে সিহঁতি নিজৰ মা দেউতাক শুশ্ৰূষা কৰিবৰ কাৰণে সিহঁতি বন্ধ পায়। মানে বেলেগলে নিবলে। সেইেতটো এতিয়া কাকো দুখ দিবা এতিয়া উম কিছুমান এনেুৱা কোৱা হয় মাক বাপেক দুয়ো কিছুমান ল'ৰা ছোৱালী ধ্বংস কৰে একো মানে সৰুৰ পৰা তোমাৰ সৰুৰ পৰা তোমাক গালি সপনি একো নিদিয়ে অকল মৰমত ৰাখে। এ যিটোকে বিচাৰে সেইটোকে তেওঁলোকক দিয়ে দি দি মানে তেওঁলোকে চল পায় মানে চল পাই পিছত এৰি দিবলৈও কোনো কুণ্টাবোধ নকৰে।
অ' কিন্তু এই প্ৰাপ্তবয়স্ক নাগৰিক বা বৃদ্ধসকলক সন্মান দিয়াতটো আমাৰ দায়িত্ব আমাৰ মৌলিক কৰ্তব্য। আমি সকলোৱে সকলোৱে কিন্তু এই বৃদ্ধ সকলৰ দায়িত্ব ল'ব লাগে কাৰণ
ল'ব লাগে অ' উম, সেইটো আমি নিজেও মানে সময় উলিয়াই এই ককা আইতা বা তেওঁৰ ওচৰৰ বৃদ্ধ লোকসকলৰ লগত কথা পাতিব লাগে। তেওঁলোকৰ তেওঁলোকৰ কথা সুধিব লাগে মানে তেওঁলোক ডেকা কালত কি আছিলে। কেনেকে সে তেওঁলোকৰ জীৱনৰ কথাবোৰ সুধিব লাগে আমি। ৰৰুমন্থন কৰিব তেওঁলোকৰও ভাল লাগিব তেতিয়া।